অ শুনিছোঁ। কি কৰিছা?
মই তোমাৰ এই বৰ্তমান তোমাৰ এই বজাৰ কৰিব গৈছিলো, মাছ কিনিব গৈছিলো।
অহ তাৰপিছত?
মাছ কিনিব গৈ তোমাৰ কিনিলো বাৰু। কিনি আহিল অ আহিলেও ঘৰত সোমালোহি, মানে তোমাৰ অলপ আগত ওলাই গৈছিলো তোমাৰ এই আমাৰ এই থানৰ ফালে। থানা ফালে উলাই যাওঁতে তোমাৰ তাত কলমৌ দেখিলো কলমৌ শাক যে। কলমৌ শাকটো কিনিলো কিনাৰ পিছত আহি আছো খোজকাঢ়ি।
অঁ।
তোমাৰ কলমৌ শাকটো ল'লেই নহব, মাছো ল'ব লাগিব।
সেইটোৱে।
আকৌ গৈ আকৌ মাছ কিনিলোগে। মাছ কিনি আহি এতিয়া তোমাৰ ঘৰত পাইছোহি আৰু।
তাকে ঠিকে আছে। মাছ কি মাছ আনিলা?
মাছ তোমাৰ এই ৰূপচন্দা।
ৰূপচন্দা, ঠিকে আছে মইও খাই ভাল পাওঁ ৰূপচন্দা মাছটো।
মানে মই তোমাৰ এই কচ মাছটো বেছি ভাল নাপাওঁ।
ময়ো ভাল নাপাওঁ। কিবা তেল তেল লাগে খাবলে কিবা লাগে।
অ এই পিচল পিচল পাওঁ যে মই বহুত বেয়া পাওঁ মানে।
কিবা ঘৃণ লগা নিচিনা লাগে মো।
ঘৃন লগাই নিসনা পাওঁ কাৰণে নাখাওঁ মই।
মই বেয়া পাও আউ গোন্ধ এটা মাৰে, পাইছ নে গোন্ধটো? অ, এই এইটো কাৰণে মোৰ খাবলৈ বেয়া লাগে।
চুৱা মানে মই, মাছ মাংসৰ অ সেইটোয়েটো। চালানী মাছ ইমান খোৱা, চালানী মাছ খোৱাও ইমান ভাল নহয় কিন্তু। মই মাছ মাছ আৰু মাংস মই ছালটো খাই ভাল নেপাওঁ তোমাৰ। মই কেতিয়াও মানে ছাল খাইৱে পোৱা নাই। ছাল খালে মানে মানে মোৰ যেন কিবা একদম বেলেগ কিবা বস্তু খাইছ তেনেকুৱা লাগে।
তাকে মই তোমাৰ চালটো অকল হাঁহৰহে খাওঁ, বেলেগৰ নাখাওঁ।
মই মই একোৱেই নেখাওঁ।
অ মই হাহক। খাওঁ বাউ কিন্তু বাকী বেলেগ গাহৰি হওক ব্ৰইলা হওক কিবাকিবি এইবো মই ছাল বহুত বেয়া পাওঁ।
উম ম হ'লা? খাব নোৱাৰোঁ মই তেতিয়া।
কচ মাছৰ চাল যে আও নকবা আও।
এ পিছল পিছল মই আও নুৱাও দেই।
তাকে আৰু তেল খোপা কেনেকুৱা।
অ, মানে মাছ নিচিনা নালাগে পিছলে একদম চৰ্বি টাইপ লিকুইড। বিজল বিজল।
তাকে, খাই ভাল নালাগে অকণমানো।
তাকে তো।
মই ভাবি নাপাও, মানুহে কি ভাল পায় নো ইমান খাই? মই আজিলেকে। খোৱা নাই দেই, মই ঘৰতে যি দুবাৰমান খাইছিলোঁ বেয়া পাওঁ মই নেখাও।
অ সেইটোৱে। মানুহে আকৌ তোমাৰ চাবা আকৌ এতিয়া, বজাৰ বিলাকত চালানী মাছত কি এই লোকেল মাছতকে চা চালনি মাছৰ বেছি বিক্ৰীটোহে বেছি। চি হৈছে। উম দুশ টকা কেজি।
এ সেইটোৱে ইফালে আকৌ চাৰিশ পাঁচশ টকা দি পেলাই ক'ত কাৱৈ, গৰৈ মাছ কিনি খাব পাৰিব চবে। আউ মানে বস্তু। বস্তু ত এতিয়া কাৱৈ, গৰৈ মাছটোতকৈ বেছি তোমাৰ হেৰি মাছটোৱে ওলায়, এইটো চালানী মাছটোৱে পায় যে গোটেই। সহজতে।
অ।
তুমি এতিয়া আ হয়তো ল যিটো আমাৰ মাছটো কাৱৈ গৰৈ। সেইটো পাবলৈ হ'লে হয়তো। ত বেপাৰী অহালৈ ৰখি থাকিব লাগিব দিনটো যদি আহে। পালা যদি নাহে নাপা নোপোৱা নহ'বা নিজে ধৰিবলৈ যাব লাগিব। সেইটো কাৰণে তোমাৰ এই এইটো আকৌ সুবিধাতে পাই যে।
নাই হ'লেওতো ওলাই ওলোৱাটো ওলাই বজাৰতো ওলাই ন তোমাৰ।
ওলাই- ওলাই তেওঁ মানে- মানে। কি জানে নাই খাই ভাল নাপায় তোমাৰ ইমান এটা সেইবোৰ কাঁয়েত হয় কিবা হয়।
অ সেইটো অভিয়াষ হৈ গ'ল মানুহে চালানী খাই খাই।
তাকে আৰু সেইকাৰণে মানুহৰ বেমাৰ ধেই।
অ এই বেমাৰ সেইটো কাৰণে হৈছে ন মানুহ বিলাক।
উম বেছি খোৱাটো বেয়া ব্ৰইলাৰটো ভাল নহয়।
অ সে হেইটোয়ে টো।
ব্ৰইলাৰটো একেহে।
উম মই এতিয়া।
চালানী মাছটো যে চালানী। চালানী মাছটোক তুমি গম পোৱা নোপোৱা ইউৰিয়া সাৰ খোৱাই সোনকালে ডাঙৰ হ'বলৈ।
অ তাকেটো মই কিছুমান কিছুমান আছে। ৰাসায়নিক পদ্ধতি কিবা।
অ তোমাৰ ইউৰিয়া সাৰ এনেকে দানা লগত মিলাই খুৱাই দিয়ে। ইউৰিয়া আৰু গছত দিলে কিমান সোনকালে গছ। ডাঙৰ হৈ তেনে ডাঙৰে তেনেক মাছ ডাঙৰে আৰু সাৰ দিয়া শাক পাচলি খোৱাটো কিমান বেয়া তাতে আৰু মাছ। মাছ খাই আছে তাতে মাছটোৱ আকৌ সাৰহে খাইছে শাক পাচলিও নহয়।
তাকেইটো।
সেটোৱেই সেইটো মাছ খালে বেমাৰ ধেই আৰু মাছতটো বেয়া নহ'বলে বহুত বেয়া এটা মানে। মানুহৰ কাৰণে বেয়া আৰু এ চিট এটা দিযে।
তাকেতো।
তোমাৰ সেই মাছটো বেয়া নহবলে। সিহঁতক যিটোৱেও বৰফত ৰাখে মানে সেই বৰফটোত থাকে সেই এচিডটো।
তাকেতো আৰু তোমাৰ ধৰা কিমান কিমান দিন হৈ যায় কিমান বাহিৰৰ পৰা আহে ন মাছ।
অ।
কিমান দিন তেনেকেইে থাকে এতিয়া আমিতো নাজানো এমাহ দুমাহ হ'ব পাৰে।
তাকে।
তাৰ পিছত তোমাৰ স তেনেকে থাকি থাকি কিমান দিনৰ পাছত আমাৰ আমি আমি খাবলৈ পাওঁ।
সেইটোৱে এই বহুত দূৰৰ পৰা আহে যে বস্তুবোৰ দেখিছা নাই তোমাক। কিমান দিন লাগি লাগি যায় আৰু বাটতটো তোমাৰ সিহঁতি ৰখ। ৰখি মেলি আহোতে আহোতে আহোতে আহোতে বহুত দেৰি হৈ যায় নহয়।
উম
সেইটো কাৰণে আকৌ ইয়াত পোৱালেহি তোমাৰ ভালকৈ ৰাখিব লাগিব তাৰ কাৰণে আকৌ তুমি।
তাকেতো।
মানে সেই বস্তুবোৰ দিব লাগিব ন যিবোৰ ৰাসায়নিক বস্তু।
অ
সেইকাৰণে।
উম তোমাৰ।
হেৰি ভাত কোনে বনাব মায়ে বনাবনে তুমি।
মায়ে বনাব বাও।
আহ। তাকে তুমি বনোৱা নাই ভাত চাত।
ভাত তোমাৰ বনাও মানে ভা কেতিয়াবা কেতিয়াবা বনাব লগা হয় ন।
তাকে কেতিয়াবা ঘৰত মা নাথাকিলে তেতিয়া বনাব লগীয়া হয় বাৰু।
তাকেতো। আৰু প্ৰায় চব বনাব জানো দেই চব বনাব জানো নজনা নহয় আৰু কাৰন ছোৱালী তোৱালী নাই যে
হ এইটোৱে তাকে এই ছোৱালী নাইকিয়া ঘৰত লৰাই কাম কৰিব লাগে।
তাকেইতো
তমাৰ একো নাই শিকি থোৱাটো নিজলে ভাল গম পাইছে নাই।
অ তাকেতো অ কেতিয়াবা ক'বাত বাহিৰত বোলে আছো বোলে তেতিয়াতো আমি নিজে বনাই খাম
সেইটোৱে সদায় যে ঘৰতে থাকিম কতনো আৰু
সেইটো সেইটোও হয়
এ নিজে শিকি থোৱাটো ভাল এতিয়া বহুতে নাজানে আকৌ আমাৰ লগৰে বহুতে বনাব নাজানে ভাত
অ এই
চাউলত কিমান পানী দিয়ে সেইটোৱে নাজানে এতিয়াও মানে
উম হম কিন্তু এইবিলাক শিকিথলে নিজৰে কামত দিব ন
কামত আহিব পিছত সেইকাৰণে শিকি থব লাগে যিকোনো বিদ্যা হওক বিদ্যা যিকোনো হওক তোমাৰ শিকি থব লাগে কেতিয়াবা নহয় কেতিয়াবা কামত আহিব ক'ত কামত আহিব আহিব আৰু
ধৰা মই বোলো আজি ক'বাত বোলে বাহিৰত কামত গ'লো বোলে তেতিয়া বোলে তাত থাকিব লগা হৈছে বোলে তাৰ পিছত নিজে বনাই খাব লাগিব
সেইটোৱে আৰু আমি তাতে ঘৰত ভাত খাই ডাঙৰ হোৱা মানুহ আমি বাহিৰত গৈ পেলাই এই বাহিৰ মানুহবিলাকে আকৌ ই ভাত চাত নাখায় নাই আমাৰ আকৌ ভাতটো লাগিবই ভাত ত নহলে' আকৌ আমি যিমান ৰুটি চুটি খালেও ভোক নুগুছেই
নুগুছে অ বেলেগ বেলেগে বেলেগে ৰাতিপুৱা শুই উঠি কিবা ৰুটি বা কিবা এনেকে লঘু আহাৰ খাই আমাৰ মাই আমি আকৌ ভাতহে খাওঁ
সেইটোৱে
ৰাতিপুৱা ভাত দুপৰীয়া ভাত ৰাতি ভাত
সেইটোৱে আমাৰ আকৌ ভাতহে মেইন মানে ভাতহে আচল বস্তু আৰু নহবা বেলেগ খালে আমাৰ ভোকে নুগুছে দেখোন
ত কিবা বেলেগ বস্তু খাইও ভাত খাব লাগিব আমি
অ লাগিলে তুমি ৰুটি খাই লৈ পেলাই ভাত খাব লাগিব। মইতো ৰাতি ৰুটি খাই হলেতো মই ভোকত থাকিব নোৱাৰো ৰাতি দুটামান। উঠি খাবই লাগিব কিবা এটা। অ ভাতটো একদম আছে। আচল বস্তু আৰু এই। উ হেৰি তোমাৰ ভাততো আমাৰ ইয়াতে বেছি খায়, বাহিৰত কিন্তু বহুত কম খাই গম প
অ নেখাই নেখাই বাহিৰবিলাকত তোমাৰ ধৰা এতিয়া তোমাৰ লঘু আহাৰ এটা কৰিলে, তাৰপিছত তোমাৰ দিনত বোলে তেনেকে কিবা তেনেকেই থাকিলে। ফল মূল খালে। অ ৰাতিহে তোমাৰ তেনেকে অ সেই তেনেকেই ৰাতিহে কিবা এদি অলপ ভালকে খায় আৰু।
অ সেইটোয়ে ৰাতি তোমাৰ ধৰি লোৱা ভাত খালো আমাৰ নিচিনা ভাতৰ নিচিনাকে নাখায় আৰু মানে তোমাৰ ভাতটো এনেকে বিৰিয়ানী কিবা কিবি তেনেকে কৰিয়ে খায় মানে।
অ মানে তোমাৰ ধৰা সিহতি ভাত ল কেইটামান ভাত ল'ব আৰু ৰুটিও লৈ লওক কাষতে
আহ সেই তেনেকুৱাই
আমি অকল তেনেকে নোৱাৰোও নহয় আকৌ তুমি ধৰা ৰুটিৰ লগত ৰুটিৰ লগত ভাত খাই নেকি বুলি কওঁ আমি।
অ সেইটোৱে, এতিয়া কৰবাত বিয়া চিয়া এখন খাবলৈ গ'লেও ভাতৰ লগত ৰুটি দুটা ল'বলৈ লাজ যে লগা নিচিনা লাগে।
অ তাকেতো
কিন্তু সুবিধা সেইটো কাৰণেয়ে বাৰ ৰুটি আৰু ভাততো কিছুমান বিয়াত দিয়ে ন যে ৰুটিও ল'ব পাৰি ভাতো ল'ব পাৰি কিন্তু একেলগতে লব লাজে লাগে আক ৰুটিয়ে ভাতে।
আমি আকৈ তেনেকে আমি আমি আৰ তেনেকে এইখন বিয়া নেকি ৰুতিও দিছে ভাত ও দিছে। আমি এবিলাক
এ আমাৰ তাত আকৌ ৰুটি যিকিটা বনাই দেখিছা নাই একদম ছিঙিবলৈও বহুত কষ্ট হয়।
টান টান আৰু ই মই প্ৰায় প্ৰায় ৰুটি দিয়া বিয়া বুলি কলে মই নাখাওঁৱেই।
অ এ মইো বেয়া পাওঁ মই ভাত খোৱা বেয়া হ'ব লাগিব লাগে।
অ নিৰামিষেই হওঁক অ অ মই এখন নিৰামিষ ভাত খাইছিলো দেই মানে বিয়া খাই বিয়া খাই
অ
সংঘৰ সংঘ আছিলে। তাৰপিছত তোমাৰ বিয়াখন খাবলৈ গৈছো নিৰামিষ ইমানে ধুনীয়া মানে এই মাছ মাংসতকে সেইখন বিয়া মানে খাবলগীয়া বিয়া আৰু
এই তোমাৰ গম পোৱা নোা মাছ মাংসতকে বেছি নিৰামিষৰ যদি বস্তু কেইটা ভাল হয় কাঁহী শকেইটা যদি ভাল হয় তেতিয়াহ'লে বহুত মানে ভালকে বনাব জানে
তাক এই কঁঠালৰ তোমাৰ মুচি দিছিলে, এখন চবজি। কি মাংস কি পনিৰ দিছে অ পনীৰও দিছে, কঠাল কঠালটো মানে তুমি মাংস কি খোৱাত কঠালটো আৰু সোৱাদ লাগিছে।
অ সেই তেনেকে বনাই তোমাৰ নিৰামিষ বনাব জানিব লাগিব। খালী বহুত সোৱাদ হয় আনকি বনাব জানিলে দেখোন দালিও সোৱাদ হয়।
তাকেইেতো স্কুলৰ দিনত তোমাৰ দালিটো মনত আছে নাই সেইটো সেইটো দালি সোৱাদে বেলেগ আছে
জলকীয়া ক'লা ক'লা, পিয়াঁয় ক'লা কলা, তেওঁ কিন্তু সেইটো দালি সোৱাদেই বেলেগ
বেলেগ আছিলে ঘৰতে তুমি
এ হা আৰু সিমান তাত তুমি ইমান ডাঠকে বনোৱা দালি দালিয়ে হৈ দিব কিন্তু তেনেকুৱা মানে ইমান ঘেল এটা নাযায়। উম সেই সেইবোৰ দালি সোৱাদে বেলেগ এতিয়া কিছুমান ভোজলে গ'লে ভোজত যে খুৱাই দালিবোৰ দেছে ন কি ধুনীয়া লাগে মাটি দালি
অ অ এটা ফাটি ফাটি থাকে যে
অ কি ধুনীয়া লাগে বা কেতিয়াবা যে ঔটেঙাৰ লগত যে টেঙা দি যে বনাই যে ভাল লাগে এ এ ধুনীয়া লাগে সেইটো খাদ্য যে একদম পিয়ৰ খাদ্য
উম তাতে শ'ল মাছ হব লাগে আৰু
এ নকবাই তুমি ঔটেঙা মাটিমাহ সৰু আহ ফুল মাছ একেবাৰে শনি সকামৰ কথাই কৈ দিলা তাকে
হে সকাম হলে কিয় খাবলেতো ধুনীয়া বনাই ন
এই মোৰ লগৰ যে তুমি চিনি পোৱাই যে এই লগত যে তোমালোকৰ ঘৰৰ ওচৰৰ তাৰপা আৰু শনি লাগে শনিৰ কাম খাবলৈ মোক মাতে ত আক শনিয় সকাম তেনেকেই খাওঁ পুৰা
উ বন্ধু বন্ধু তিন চাৰিজনক মাতিব কয় যে
তাকে বিশেষকে মোকে মাতে বাৰু মানে বেছিভাগ ময়ে থাকো শনীটো খেদে আৰু মোকে মাতি পেলাই হ
তুমি
তাকে তেওঁ মানে তোমাৰ শনীটো মুৰ গালৈকে খেদে আৰু তা গা পা তেওঁ শনি যোৱাই নাই নেকি এতিয়ালৈকে মোৰ অনুভৱ মোৰ মোৰ অনুভৱ হয় এতিয়ালৈকে শনি যোৱাই নাই।
অ হয় কাৰণ কাৰণ তোমাৰ তোমাৰ গাত, তোমাৰ গাত। তোমাৰ গালে তো যোৱা নাই এতিয়া।
সেইটোৱে তাক শনি খেদিব পৰা নাই ভালকে, খেদিব লাগিব।
আকৌ আকৌ আকৌ এটা পাতিব ক'বা সকাম।
ন তাক মই কৈছো তই এনেকে পাতি থাকি লাভ নাই তই গম পাইছ নাই লগৰ দুটা তিনিটা গোটাবি। উটাইলে বুলে কলা হাঁহ এটা খানা দিবি, আৰু তাত যি বস্তু। দিয়, লাগিলে পানীয়ে হওঁক, গাখিয়ে হওক তই যিয়ে নিদিয় সেইটো ক'লা দিবি পাৰিলে। চব কোলা দি, অ ভাল হ'ব লাগিলে আমি হাঁহত। জালুক, দি দিম জালুকো কু'লা।
তাকেইতো।
হ। হাঁহতো ভাল আৰু মাছতকে হয় নে।
উম। উম তাকে টো।
কাৰণ ভকত সন্তুষ্ট হলে।
শনি দূৰ হব।
অ তোমাৰ মানে, মাছতটো এতিয়া চবে নাখায় যে। হাঁহটোৱে হাঁহটো আকৌ চবৰে প্ৰিয়।
চ চ প্ৰিয়, হাড়িখন কি হ'ল? খাই ভাল পাই ন?
অ। সেইটো কাৰণে ভালকে যাব আৰু তেতিয়া।